শুনি হয় হয়। তুমি শুনা পাইছা?
পাইছোঁ।
কোৱা ভালনে
উম ভালে ভালে তোমাৰ
মোৰো ভালে বাৰু ভালে আছো তাকে ভাবি আজি অলপ এই পৰিষ্কাৰ পৰিছন্নতাৰ ওপৰতে চৰ্চা কৰোঁ নেকি, কি কোৱা?
উম ঠিকে কৈছা ঠিকে কৈছা। মই অক তোমাৰ এই মাত্ৰ তোমাৰ অ গোটেই মানে আমাৰ। ঘৰটো ঝাৰো দি উঠিলো সে আৰু আ, ঘৰত মানে ভাল বিষয়ে বাছি লৈচা বাৰু মইতো ভাবিয়ে আছিলো পৰিষ্কাৰ পৰিছন্নতাৰ বিষয়ে
তাকে মানে যিহেতু পৰিষ্কাৰ পৰিস্কাৰ পৰিছন্নতা আমাৰ জীৱনৰ এক মানে অত্যন্ত গুৰুত্বপূৰ্ণ অংশ হৈ দিয়াচোন আহ আৰু অ পৰিষ্কাৰ আমি যদি নিজে পৰিষ্কাৰ পৰিচ্ছন্নতা হৈ নাথাকো। তেনেহ'লে আমি আমাৰ চৌপাশটো পৰিষ্কাৰ কৰি ৰাখিব নোৱাৰোঁ আহ আৰু ই কেৱল মানে আমাৰ স্বাস্থ্যৰ ওপৰতে মানে প্ৰভাৱ নেপেলায় দিয়াচোন ই আমাৰ স্বাস্থ্যৰ অ অ অকল মানে স্বাস্থ্যৰ ৰক্ষা নকৰে আহ তাৰ বৰঞ্চ মানে সুস্থ আৰু শৃংখলাবদ্ধ জীৱনো গঢ়ি তোলাত যথেষ্ট খিনি সহায় কৰে বুলি মই ভাবো কাৰণ পৰিষ্কাৰ পৰিছন্নতা মানুহে প্ৰায়ে কৈ থাকে ন তোমাৰ পৰিষ্কাৰ পৰিচ্ছন্নতা ঈশ্বৰৰ ওচৰ ওচৰত থকাৰ সমান আহ এই কথাটো মানে মই ভাবো যে যথেষ্ট খিনি মানে গভীৰ অৰ্থই আছে কাৰণ আমি যদি নিজে পৰিষ্কাৰ হৈ নাথাকো তেনেহলে আমাৰ গোটেই শৰীৰ মানে স্বাস্থ্যৱান হৈ থাকিব থাকিব বা সুস্থ হৈ থাকিব আমাৰ মনটো সদায় সতেজ হৈ থাকিব আৰু মানসিক স্বাস্থ্যও ভাল হৈ থাকিব তুমি কি ভাবা এই বিষয়ে
অ নিশ্চয় মই এ তুমি যি ভা কৈছা সেইখিনি ঠিকে কৈছা আৰু মও সে সেইটোয়ে ভাবো যে উম পৰি পৰিষ্কাৰ পৰিছন্নতা হৈছে আমাৰ জীৱনৰ এক অংগ ধৰা আমি যিমানে নিজকে পৰিষ্কাৰ কৰি ৰাখিব পাৰিম সিমানেই ধৰা আমি সুস্বাস্থ্যৰ অধিকাৰী হ'ম সুস্বাস্থ্যৰ অধিকাৰী হ'বলৈ তুমি পৰিষ্কাৰ পৰিছন্নতা থাকিবই লাগিব যদি আমি লেতেৰা পৰিবেশত থাকো থাকো তুমি চাবা আমাৰ মন চনো ভাল লাগি নাথাকে আহ তু' আমাৰ মন চনৰ ভাল ভাল লাগি নাথাকে আৰু অ তাৰোপৰি মানে তুমি চাবা আমাৰ মানে সেই আমাৰ কা কাম বোৰো কৰিব মন নেযায় তাৰোপৰি আহ ত সেইটোৱে আৰু মানে আৰু আমাৰ তাৰোপৰি আমাৰ বেমাৰ আজাৰো বহুত হয় যদি আমি পৰিষ্কাৰ পৰিছন্নতা কৰি নিজকে ৰাখো বা আমি নিজৰ ঘৰ উম মানে ঘৰ দুৱাৰ যদি আমি চাফা কৰি ৰাখো তুম আমাৰ মনটো সতেজ লাগে আৰু তুমি চাবা যে অ খুব কেতিয়া এতিয়া যিহেতু গৰম দিন তুমি লক্ষ্য কৰিবা যে যদি গ গৰম দিনত আমি ঘৰৰ আশে পাশে যদি আমি পৰিষ্কাৰ পৰিছন্নতা বজাই নাৰাখো তেতিয়াহ'লে এই তোমাৰ ম মহ আ দি উৎপাত বেছি হয় মানে তোমাৰ মহ মহ মহ বেছি হয়, কিন্তু আমি যদি হয় অলপ আমি যদি পৰিস্কাৰ পৰিছন্নতা বজাই ৰাখো আমি যদি ঘাঁহ বনবোৰ অলপ চাফা কৰি কাটি পেলাই ঠিক ঠাকে ৰাখো ন তেতিয়া আমি চাবা তুমি মহ চহ মানে তেতিয়া অলপ কম হয় মানে। সেইয়াই আৰু, উম যিহেতু তুমি জানাই ম, হয় যি তুমি আমি জানোৱেই যে মহ যদি তোমাৰ এই পানী চেংকৰফাইটিছ বা মেলেৰিয়া মহে কামুৰে তেতিয়াহলে কিমান মাৰাত্মক ৰোগ হ'ব পাৰে। ত এইবিলাকৰ পৰা দূৰ সাৰিব পাৰি আৰু।
স থাকে দেই মানে ঠিকে কৈছা তুমি মানে ইয়াৰ ফলত আমাৰ যথেষ্ট খিনি মানে এ হেৰি কি বুলি কৈ ৰো ৰোগে দেখা দিয়ে আমি যদি নিজে পৰিষ্কাৰ হৈ নেথাকোঁ, তেনেহ'লে এই বিভিন্ন ধৰণৰ ৰোগে আমাৰ আমাক মানে কি বুলি কয় আৰু আমাৰ দেহত দেখা দিব বি বিভিন্ন ধৰণৰ ৰোগ এ ৰোগ আহি পিনে আমাৰ শৰীৰত মানে বাহ ল'ব দে দিয়াচোন যেনেকে তুমি ক'লা বোলে মহ মাহ মহ বোৰে মানে আহ মহবোৰ আহে আৰু যেতিয়া পৰিষ্কাৰ পৰিছন্নতা হৈ নেথাকে কে। বিভিন্ন ধৰণৰ মহ বা তোমাৰ মাখি এইবোৰে আহি পিনে আমাৰ খোৱা-বস্তুত পৰে বা যাৰ ফলত আমাৰ সেই লেতেৰা অ'- খোৱা বস্তুত পৰিলে, সেই লেতেৰা যিবিলাক বেক্টেৰিয়া আছে, সেইবোৰ আমাৰ শৰীৰৰ ভিতৰত সোমায় দিয়াচোন। ভিতৰত সোমাই গ'লেতো, আমাৰ বিভিন্ন ধৰণৰ মানে ৰোগে দেখা দিবয়ে। আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতা বুলি ক'লে মানে অ' মই মানে নিয়মিতভাৱে ধৰা তা- গা ধোৱা হওঁক বা দাঁত মাজা, নখ কটা, চুলি পৰিষ্কাৰ কৰি ৰখা আৰু ধ- ধৰা পৰিষ্কাৰ কা পোৰ অ'- পিন্ধি- পিন্ধিলে, আমি আমাৰ পৰিষ্কাৰ পৰিছন্নতো- পৰিছন্নতা মানে বজাই ৰা খিব পাৰোঁ। যেতিয়া আমি লেতেৰা কাপোৰ পিন্ধি থাকোঁ, তে তেনেহ'লেতো- তেনেহ'লে আমাকতো কোনেও দেখি নকয়, যে আমি পৰিষ্কাৰকৈ আছোঁ। আমাক সকলোৱে লে লেতেৰাভাৱে থকা বুলিয়ে জনাব- অ'- ক'ব। আৰু তোমাৰ এনে লেতেৰেৰে থাকিলে, আমাৰ শৰীৰত বিভিন্ন ধৰণৰ বেক্টেৰিয়া হওঁক বা ভাইৰাছ হ হওঁক বা সংক্ৰমণৰ অ'- যিখিনি তোমাৰ বেক্টেৰিয়া থাকে, সেইবোৰ সকলোবোৰ মানে আমাৰ শৰীৰত সো- সোমাই পিনে বিভিন্ন ধৰণৰ ৰোগৰ সৃষ্টি কৰে। যা ৰ পৰা আমি মানে হাত সাৰিবলৈ যথেষ্টখিনি আমাৰ- অ'- যথেষ্টখিনি অসুবিধাৰ সৃষ্টি হয়। আৰু মই ভাবোঁ যে পৰিষ্কাৰ-পৰিচ্ছন্নতা বুলি ক'লে, তোমাৰ অকল এ‌ অ' নিজৰ গাটোকে পৰিষ্কাৰ কৰি ৰখা নহয়, দিয়াচোন। আমি যদি আমাৰ নিজৰ ঘৰ-দুৱাৰটো ভালদৰে পৰিষ্- কাৰ কৰি নাৰাখোঁ, তেনেহলেতো আমি নিজেও পৰিষ্কাৰ হৈ থাকিব নোৱাৰোঁ। আৰু ঘৰ-দুৱাৰ ভালদৰে চাফ-চিকুণ কৰি ৰাখিলে, তেতিয়া আমি বিভিন্ন ধৰণৰ এই লেতেৰা মহ-মাখি হওঁক বা যিকোনো পোক-পতংগৰ পৰা আমি হাত হাৰি থাকিব পাৰিম। আৰু বিভিন্ন ধৰণৰ সেইবোৰে যিবোৰ ৰোগ অ'- তোমাৰ দিব পাৰে। ডেংগু হওঁক, মেলেৰিয়া হওঁক বা ডাইৰিয়া হওঁক, এই সকলো ধৰণৰ ৰোগৰ পৰা আমি এ- মা নে অ' কি বুলি কয়, হাত সাৰি থাকিব পাৰিম বা সেইবোৰ ৰোগ আমাৰ তাতে আহিবলৈ একো অ'- মানে বাট নাপায়, নে কি কোৱা?
তাকে - তাকে, তুমি ঠিক কথাই কৈছা। অ', যিহেতু ব্যক্তিগত পৰিষ্কাৰ পৰিহনে আমি, অ'- যিহেতু ব্যক্তিগত পৰিষ্কাৰ-পৰিচ্ছন্নতা বুলি ক'লে কি, আমি মানে তোমাৰ তুমি যিহেতু ক'লায়ে, ঠিকে ক'লা তুমি যে বস্তুটো আমি মানে অকল অ'- পৰিৱেশক পৰিষ্কাৰ কৰিলে নহব। আমি নিজকো পৰিষ্কাৰ কৰিব লাগিব দিয়াচোন। হয় - হয়, ম- এতিয়া শুনিছানে?
হয়, কোৱা?
মই কৈছোঁ কি তাকে, যে আমি বোলো, অ'- পৰি- পৰিৱেশৰ লগতে নিজক পৰিষ্কাৰ-পৰিচ্ছন্তা- পৰিষ্কাৰ মানে, পৰিচ্ছন্তা কৰি ৰাখিব লাগিব। যিহেতু আমি অকল যদি পৰি বেশটো পৰিষ্কাৰ-পৰিছন্নতা ৰাখি নিজক যদি আমি অ'- একো আৰ নিজক যদি মানে পৰিষ্কাৰ-পৰিছন্নভাবে নাৰাখোঁ, তেতিয়াও মানে আমাৰ ধৰা, বেমাৰ- বেমাৰ হোৱাৰ মানে বহু সম্ভাৱনা থাকে। তোমাৰ যেনে, তোমাৰ অ'- নিয়মিত গা ধোৱা, দাঁত মাজা তোমাৰ- আমি- যি হয় আমি ৰাতিপুৱা শুই উঠি বা আমি ৰাতি শোৱাৰ আগত যদি দুইবাৰ নিয়মিতভাৱে ব্ৰা- দাঁত মাজোঁ, তেতিয়াও মানে তোমাৰ- আমাৰ তো এইবিলাক আৰু তোমাৰ নখ কাটা তোমাৰ চুলি পৰিষ্কাৰ ৰখা আৰু এই পৰিষ্কাৰ কাপোৰ পিন্ধা দিয়াচোন। এইবিলাক মানে, আৰু সপ্তাহত তোমাৰ আমি নিজৰ কাপোৰটো, পিন্ধা কাপোৰখিনি আমি ধুবই লাগে। যিহেতু সে- এ সেইবোৰৰ পৰাও মানে তাৰ বহুত বেমাৰ হৈ দিয়াচোন। তো এইটোৱে আৰু। আৰু এইবোৰ অভ্যাসে ধৰা আমাৰ শৰীৰক, তুমি ক'লাই যিহেতু এইবিলাক শৰীৰ অভ্যাসে মানে আমাক বহুতো মানে বেমাৰৰ পৰা ৰক্ষা কৰে দিয়াচোন। আৰু তাৰোপৰি হাত ধোৱাৰো বহুত গুৰুত্ব আছে দিয়াচোন। তোমাৰ খোৱাৰ আগতে, তাৰপাছতে শৌচাগাৰ ব্যৱহাৰৰ পিছত মানে, আৰু বাহিৰৰ পৰা ঘৰলৈ আহিলে। তো আমি মা নে অ' হাত-ভৰিটো ধুবই লাগে মানে। আৰু কোনো বস্তু স্পৰ্শ কৰাৰ পিছত মানে তোমাৰ চাবোনেৰে যদি আমি ভাতখি- হাতখিনি ভালকে ধুও, তেতিয়া মানে আমাৰ আমাৰ কাৰণে ভাল আৰু। যিহেতু মানে ইয়াৰ ফলত মানে তোমাৰ চাবোনে মানে যিহেতু জীৱাণু শৰীৰত প্ৰৱেশ কৰাৰ সম্ভাৱনা কমাই দিয়ে দিয়াচোন।
হয় - হয়, ঠিকে কৈছা দেই।
হয় তুমি এনেই কি ভাবা, যে আমি ঘৰ দুৱাৰোৰ পৰিষ্কাৰ পৰিচ্ছন্নতা ৰাখো, কিন্তু বহু ঘ তুমি চাবা বহু ঘৰ লেতেৰা। টাকে থাকে। পৰিষ্কাৰ পৰিচ্ছন্নতা মানে তেওঁলোকে বজাই নাখে, এইবোৰ মানে কিয় জৰুৰী মানে ঘৰ।
হয় ঠিকে কৈছা। তুমি মানে দেখা পাই থাকো আজিকালি বহু লোকে মানে ঘৰত। দাৰবোৰ তেনেদৰে পৰিষ্কাৰ-পৰিচ্ছন্নতা কৰি নাৰাখে। যাৰ ফলত মানে তেওঁলোকৰ ঘৰত বিভিন্ন ধৰণৰ ৰোগে দেখাই দিয়ে, কাৰণ মই ক'লোৱে যে এ বিভিন্ন ধৰণৰ ঘৰ যদি পৰিস্কাৰ হৈ নাথাকে। বিভিন্ন ধৰণৰ কৃত-পতংগ হওক বা মহ মাখি সকলোবোৰ আহি পিনে আহ ঘৰত ধৰা তোমাৰ যিবিলাক খাদ্য বস্তু থাকে তাতে পৰি পিনে তেওঁলোকে। বিভিন্ন ধৰণৰ ৰোগ বিয়পাই দিয়ে। যাৰ ফলত মানে আমাৰ সেইবোৰ খোৱা বস্তুোৰ আমি খালে আমাৰ দেহত। বিভিন্ন ধৰণৰ ৰোগে দেখা দিয়ে আৰু মই ভাবো যে ঘৰ দুৱাৰ লগত আমাৰ আমি আমাৰ পাকঘৰ টো পৰিষ্কাৰ ৰাখিব লাগে, কাৰণ পাকঘৰোৱে হ'ল মূল ঠাই যত আমি আমাৰ খাদ্য বস্তুবোৰ অহ মানে প্ৰস্তুত কৰোঁ আৰু যদি পাক ঘৰ টো অপৰিষ্কাৰ হৈ থাকে। তাতে তেনেহ'লে এ আমাৰ খাদ্যয়বোৰ দূষিত হ'ব, আমি খাদ্যবোৰ বন বনালেও সেই খাদ্যবোৰ দূষিত খাদ্য বুলি ক ক'ব লাগিব। কাৰণ যদি পাকঘৰে পৰিষ্কাৰ হৈ নাথাকে তেনেহ'লে সেইটো খাদ্য বস্তু আমি বিশুদ্ধ বুলিতো ক'ব নোৱাৰো আৰু সেই খাদ্যবোৰ যেতিয়া আমি খাওঁ, তেতিয়া আমাৰ এ বিভিন্ন ধৰণৰ ৰোগ হোৱাৰ আশংকা থাকে দিয়াচোন। আৰু আহ সেই ৰোগৰ ফলত আমি আমি আমাৰ আহ মানে যিটো আ পৰিষ্কাৰ পৰিচালনত আছে, পৰিষ্কাৰ পৰিচলনটো বজাই ৰাখিব নোৱাৰো, কাৰণ যেতিয়া আৰু ষ্ছনতা যদি আমি বজাই নাৰাখো তেনেহ'লে এই ৰোগৰ লগতে বিভিন্ন ধৰণৰ ধৰা তোমাৰ আমাৰ শাৰীৰিক স্বাস্থৰ হওক বা মানসিক স্বাস্থ্যৰ ওপৰতো যথেষ্টখিনি প্ৰভাৱ পৰা দেখা যায়। বিশেষকৈ মই ভাবো যে এই পৰিষ্কাৰ পৰিচ্ছন্নতাৰ বিষয়ে, মানে বিদ্যলয় সমূহত। মানে ছাত্ৰ ছাত্ৰীসকলক আহ মানে সচেতন কৰাতো বহুতে দৰকাৰী। কাৰণ, আহ শিক্ষাৰ্থীসকল মানে সচেতন হ'লে তেওঁলোকে ভৱিষ্যত জীৱনত নিজক লৈ পিনে অ' তা গ্ৰ কৰিব প নিজোগ হৈ থিব পাৰে, নিজৰ লগ আনকো বা পৰিয়ালৰ সকলো লোককে তেওঁলোকে নিজৰ আপোনো জনকো বা মানে এই আহ পৰিষ্কাৰ-পৰিছন্নতাৰ বিষয়ে সজাগ কৰি তুলিব পাৰিব। বিদ্যালয়ৰ পৰিস্কাৰ থাকিলে। তোমাৰ শিক্ষাৰ্থীসকলে সুস্থ পৰিৱেশত অধ্যয় কৰিব আৰু সুস্থ-পৰিবেশত অধ্যয়ন কৰিলে। তেওঁলোকৰ মনোযোগ শক্তিও বৃদ্ধি পায় বা শৃংখলা শিক্ষা বৃদ্ধি পাই দিয়াচোন, নহয়নে বাৰু?
হয়, হয় ঠিকে কৈছা আৰু তাৰ ত তদুপৰি মই যদি ক'ব যাওঁ। আমাৰ ৰাজহুৱা আহ তাত পৰি ৰাজহুৱা যিবোৰ স্থান আছে ন এইবোৰৰ মানুহে কয় কি বহুতো মানুহে কৈ চাবা এইবোৰ চৰকাত খাদ্য হয় সেইবোৰ পৰিষ্কাৰ পৰি্ছন্না বজাই ৰখাটো হয়। চৰকাৰৰ দায়িত্ব হয় কিন্তু তাৰ লগতে আমাৰ প্ৰতিজন নাগৰিক নাগৰিক হয় তুমি চাবা আমি ৰাস্তা উদ্যান বজাৰ আৰু ৰাজহুৱা স্থানত বহুত লোকে মানে তুমি চাবা যে তুমি যদি কেতিয়াবা উদানত। ৰাস্তাত যোৱা বা বহুত আজিকালিতো ডা ডাষ্টবিনৰ ব্যৱস্থা কৰিছে ত' বহুতো, তাকে বহুতো মানে সচেতন নাগৰিক আছে। জানো ডাষ্টবিনৰ ব্যৱহাৰ কৰে। তেওঁলোক ডাষ্টবিনত নিজৰ আৱৰ্জনাবোৰ পেলায়। অ' এতিয়া শুনিছানে?
হয় কিন্তু কাটি কাটি আহি আছে।
অ'।
আৰু কোৱাচোন‌?
অ' অ' মই কৈ আছো যে ৰাজহুৱা স্থানসমূহ পৰিষ্কাৰ কৰাত আমাৰ প্ৰতিজন নাগৰিকৰৰে দায়িত্ব। আছে বুলিও যিহেতু আমি আমি। অ' তুমি চাবা আজিকালি উদ্যান বা তুমি ৰাস্তা ঘাটে আজিকালি। ডাষ্টবিনৰ ব্যৱস্থা কৰা হৈছে। তথাপিও মানে বহু সচেতন লোকে সেই ডাষ্টবিনৰ ব্যৱহাৰ কৰে কিন্তু এনে এনেও বহুত লোক আছে। যোনে সেই ডাষ্টবিনৰ কিন্তু। ব্যৱহাৰ নকৰে।
হয় হয় আজিকালি আমি দেখা পায়ে থাকো।
তেওঁলোকে চাবা তোমাৰ আম ৰাজহুৱা স্থানত মানে আৱৰ্জনাবোৰ পেলাই ত' সেই ভাব এইটোয়ে কও যে, ৰাজহুৱা স্থানত যদি তেওঁলোকে আৱৰ্জনাবোৰ নেপেলাই মানে তেওঁলোকে ডাষ্টবিনৰ ব্যৱহাৰ কৰে তেতিয়া আমি প- পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখিব পাৰো আৰু ৰাজহুৱা স্থানবোৰ আৰু আৰু আৰু বহুত টো মানুহে তোমাৰ যতে প্লষ্টিক আৰু আৱজনা পেলায় ইয়াৰ ফলত তোমাৰ পৰিৱেশ প্ৰদূষিত হয়েই তাৰোপৰি নলা নৰ্দমা এইবোৰো বন্ধ হৈ যায় দিয়াচোন আৰু জলবদ্ধতাৰো সৃষ্টি হয় লগতে আৰু মাটিৰ যি গুণাগুণ থাকে তাতো হ্ৰাস পায় তোমাৰ
হয় ঠিকে কৈছা যাৰ ফলত মই বিভিন্ন ধৰণৰ ৰোগে দেখা দিয়ে দিয়াচোন।
হয় হয় তাকে তাকে
আজি মানে এই সমস্যাটোৰ বিষয়ে তোমাৰ লগত কথা পাতি মোৰ বহুতে ভাল লাগিল দেই। ঠিক আছে বাৰু আকৌ এদিন হয় হয় আকৌ এদিন নতুন এটা বিষয়ত কথা পাতিম আজিলৈ সামৰিছো
ঠিক আছে দিয়া
হয়
হয়